আহ কি কৰি আছা?
এ মই বামী যে মই আনিছিলো বুলি কৈছো। অলপ অলক খাই আছো মোৰ মানে দুই তিনি ঘন্টাৰ মূৰত অলপ অলপ ভোক লাগে তাকে ক। অকমান খাই দিও তাৰমানে থৈ দিলে কালিলৈ বেয়া হব ন সেইকাৰণে শেষ কৰি দিম আৰু অ মই কাটিলে মানে শেষ কৰিম।
অৱ অৱ, ঠিকে আছে।
আনাৰসো আনিছিলো মানে অকমান হেৰি হ'ব। ধৰিছে মই ভাব আনাটো ঠিকে আছিলে। গৰমৰ কাৰণে নিকিন সেয়ে আৰু তাকো কাটিব লাগিব আবেলি।
অ কাটি কেনে কলা নিমখ লগাই খাবচোন।
অৱ খাব লাগিব মই ভাল পাওঁ আনাৰসটো তেনেকে মই আনিছে ঘৰতে কলা নিমখ চিমখ আনি থৈ দিছোঁ। মচলা হ দি খাওঁ। ভাল লাগে অ সৰু সৰুকে কাটে এক্দম কাটি সেইবিলাক দি পেলাই কাট আছা বুলি। খা অ তেনেকে, ভাল লাগে অ পাৰিলে মই অকমান। জলা গুডৰিও দিওঁ জ্বলা গুৰি দিব নালাগে এনেই দিওঁ আৰু, তেনেকে খাওঁ।
নাই আমিও দিওঁ জ্বলাুৰি।
অ ভাল লাগে টেষ্টি লাগে খাই, উম। চাহ খালা।
চাহ খালো মেগি খালো।
অ মই আবেলি খোৱাই নাই ছটা মানত খাম অ ছট মানত খামগে।
অৱ অলপ ওলাই কেনে অ নাই নাই খাই অহা নাই মেগী লৈ আহিছিলো মাৰ। টত গৈছিলো আমাৰ ওচৰত ডাঙৰকৈ নতুনকে মাৰ্কেট।
অ অ আচ্ছা আচ্ছা আচ্ছা মেগীটোত তুমি চব্জি দিয়া নে নে অকল মেগীয়ে বনোৱা। নাই দিয়া।
পিঁয়াজ দিওঁ, আলু দিওঁ।
অ চব্জি গাজৰ-তাজৰ দিব পাৰি অঁ অঁ এইবিলাক দিব পাৰি। অঁ অঁ বেছি দিব লাগে বেছিকে দিলে তাৰমানে তোমাৰ দাধ- বোলো হৈ গ'ল নে নহয় বেছি হৈ গ'ল বেছিকে দিব লাগে এইবিলাক। বাটাৰ টো ভাল বস্তু হয় ন' বেছিকে দিলে তোমাৰ মানে ডাঙৰ হৈ যায়।
হয় দিয়া। অ মইও সেনেকে খাই ভাল পাওঁ মটৰ-চটৰ দি কিনে। আমাৰ সেইটো কেতিয়াবা মেগী আনিলে ফ্ৰ'জেন মটৰ- ফ্ৰ'জেন মটৰ লৈ আহে। ভাল লাগে উম' উম' উম' লাগে।
মন যাই দিয়া হয়। উম' মইও কেতিয়াবা হেৰি কৰো অঁ মইও মানে- কৰিছো। মই মানে সদায় বেলেগ বেলেগ আনো আৰু। এ' পকৰা লৈ আহো পকৰা, চাটনি, চাহ তেনেকে খাওঁ সদায় বেলেগ বেলেগ কিবা- এটা আনো আৰু এ' তেনেকে আৰু। আবেলি অলপমান হেৰিকে খাব অঁ ভাল লাগে আৰু। আৰু কেতিয়াবা কেঁচা বুটো খাওঁ বাৰু কেঁচা হেৰি চানা বনাই।
অঁ আমিও খাওঁ এই বাদাম-চাদাম দি কিনে। অঁ এয়া মাৰ ভন্টি হেৰিত অ ভনী জোৱাই হেৰি কৰে নহয়- বিকনেচ আছে ঘৰতে বাদাম তাৰপিছত দালি ভাজে নহয় ঘৰতে। শুকান গুৰ সেইবিলাক আমাৰ হেৰি প্ৰেক্টিকেল কৰি লৈ আহে- ভৰাই কিনে। তাৰপিছত মই মিক্সাৰ বনাওঁ। পিয়াজ জলকীয়া কাটি কিনে ধনীয়া পাত দি কিনে। বহুত- ভাল লাগে সেনেকে খাওঁ অঁ অঁ টেষ্ট বেলেগ হৈ যায়। আৰু- নেমু অলপ চেপি দিও।
অঁ অঁ এইবিলাক দিলে ভাল লাগে। উম পিয়াজ-তিয়াজ দিলে চব দিলে ভাল লাগে। আমাৰ বা'ও ঘৰতে বনাই তেনেকে- চব দিয়ে মিক্স কৰি কিনে চানাও অলপ দি দিয়ে।
অঁ আৰু মুড়ি মুড়িও দিওঁ মই অলপ। দিওঁ দি দিওঁ মই বহুত ভাল পাওঁ সেনেকে- খাই। ভাল লাগে চাহ'ৰ লগত- গধূলি টাইমত কেতিয়াবা তেনেকেও খাওঁ আমি।
আৰু মই নহয় পকৰা বনালে মানে কেতিয়াবা বেছি হ'লে ভাতৰ লগতো খাওঁ পকৰা। তেনেকে। অঁ মানে আবেলি যিটো খাওঁ সেইটো বেছি বৰা ভাত- জিতু নহয় সেইটোয়ে পকৰাটোৱে বেছি হ'লে ভাতৰ লগতো দি দিওঁ।
আমি কেতিয়াবা চব্জিও বনাই দিওঁ সেনেকৈ পকৰা ৰৈ যায় নহয় ৰৈ গ'লে কেতিয়াবা আলু চবজি- চব্জি বনাও নহয় ৰাতি ৰুটিৰ লগত খাই বিৰাট ভাল লাগে খাই চাবাচোন তেনেকুৱা। ভাল লাগে অঁ বেচনৰ পকৰি থাকে চোন বেচনৰ পকৰি-
কেতিয়াবা হেৰি কৰো তা'তে মই টেঙা টেঙা টো পেলাই দিওঁ টেঙা আঞ্জাত।
অঁ অঁ ভাল লাগে ন' উমঁ। আমিতো প্ৰায় তেনেকেই- খাওঁ পকৰি চকৰি ৰৈ গ'লে এ' আলু চব্জি বা কেতিয়াবা কিবা।
পেলাই দিয়া ন' মই সেইটো কৰা কৰি পোৱা নাই বাৰু এনেকে খাই পোৱা নাই। ভাল লাগে ন' অঁ। অ অ আৰু এটা লাগে আৰু- দোকানতে এটা কিবা কিনিবলৈ পায় ন' এই বেচনৰ যে কিবা এটা সৰু সৰু কিনিব পায় টেঙাত। দিয়ে ন'। দোকানত কিনি পাইছে অঁ সেইটো অঁ অঁ বৰহিয়া এটা কিনিব পাৰি। বেচনৰ বনাই বোলে এনেকে অঁ। অ এই এইটো এ' অঁ অঁ এ' হেৰি আৰু দালিৰো বনাই নেকি? অ অ অ দালিটো এ' অঁ দালিটো মানে কিনিবলৈ নাপাই- পায় নেকি? মানে এইটো আমি ঘৰতহে বনাও অ কিনিব পাই নেকি অ আচ্ছা আচ্ছা অঁ অঁ।
হ'ব পায়।
অঁ তোমালোকে টেঙা আঞ্জা খোৱা নে।
গাঁছ না খাওঁ।
নোখোৱা নেকি কিয় আমি গৰমত বনাও টেঙা মানে হেৰি নেমু টেঙাটো বন ননা মোৰ টেঙা যে সেইটো সেইটো চেপি দিওঁ আৰু ভাল পাওঁ আঞ্জাটো আজি আজি তোমাৰ শাক টেঙা তোমাৰ বনাইছো শাকৰে টেঙাটো বনাইছো উম শাক যে এটা টেঙা শাক আছে নহয়। সেই টেঙা টেঙা শাকটো অঁ মেসা টেঙা আৰু এটা আছে চুকা টেঙা চ কাতটো অনা নাইজি এনে খাও আ মে্সট টেঙা তাৰমানে মোৰ টেঙা গৰমত টেঙা খাবৰ মন গ'ল সেইকাৰণে আৰু এই সেয়াৰে মাছ বনাইছো অঁ সেয়াৰে মাছ বনাইছো আৰু তেনেকে অ মই মানে হেৰি নক কৰো কেতিয়াবা আকৌ হেৰি কৰো মানে ৰৌ মাছ আনিলে মূৰটো মই বেলেগকে ৰাখি দিওঁ মানে মুৰিঘণ্টা কৰিবৰ কাৰণে কিন্তু আজি আৰু বেলেগকে ৰখা নাই মানে একে আঞ্জাতে চব দি দিছো। তেনেকে মুৰি খতো এক্সট্ৰাকে কৰিলেও ভাল লাগে ন ম বুডালিৰে।
মই খাই পোৱা নাই।
অঁ খোৱা নাই নেকি আঁহ আহঁ। অঁহ মই পাহৰি গৈছো দেই অঁ আঁহ। অঁ অঁ অঁ পাহৰি গৈছো।
অঁ অঁ অঁ খাওঁ খাম বহুত ভাল লাগে। ঠাণ্ডাৰ দিনততো বছি ভাল লাগে।
কিহত পুৰা তোমালোকে।
থকা আছে আমাৰ।
হয় মানে গেছত পৰিব।
গেছ অঁ নহয় মই যেতিয়া ৰুমত আছিলো। আমাৰ হাজবেণ্ডৰ ডিউটি ওচৰতে আছিল নহয় ৰুমত থাকোতে মইো গেষ্ট। ওচৰতে পুৰিছিলোঁ।
কেনেকে পুৰা গেছত।
গেছত প্ৰথম আগখিনি পুৰি ল'ব লাগে তাৰ পিছত পিছফালে। পুৰিবা।
আচ্ছা আচ্ছা অঁ অঁ এই চৌকাত বেছি ভালকে পাৰি ন। বেছি ভালকে পাৰি অঁ। অঁ হয় দিয়া মই বৰ ভাল পাওঁ আলু পুৰিব। মানে তাতে হ গেছত মানে মই বে বেঙনাটো পাৰোঁ বাৰু অলপ কষ্ট কৰিলে কিন্তু আলুতটো নোৱাৰো।
আল চৰিত চুৰিত সোমাই দি কি তেনেও পাৰি মইতো বিলাহীও হে। এনেকে পুৰিছিলোঁ।
আলু আলুও পৰিছিলা।
অঁ মই গেছতে পুৰা আছিলো মই সেনেকে খান্দি লওঁ।
অঁ অঁ।
ভাল লাগে। কিন্তু ষ্টেষ্ট নাহে জিয়াচোন চৌকাৰ টেষ্ট।
চৌকাৰ টেষ্টটো মজা অ আৰু চৌকাত মাংস বনাব। মস্ত ভাল লাগে হয়নে
নাজানোঁ মই, মাংসও খাই পোৱা নাই ন এনে চৌকাৰ ভাত আঞ্জা ভালেই হয়, টেষ্টি হয় এ', আৰু খিচাৰি খাই বিৰাট ভাল লাগে মোৰ চৌকাৰ বনোৱা
ভালাগে অ', তোমালোকে মানে কি ভাতটো, এতিয়া ভাতটো চৌকাত বনোৱা নে নবনোৱা?
মোৰ খাওঁ, মায়ে বনাই যেতিয়া মই ভালে আছিলোঁ তেতিয়া মই বনাইছিলোঁ, এতিয়া চিজাৰিং হোৱাৰ পিছত মই, নাই বহিব নোৱাৰো ন ভালকে তলত, সেইকাৰণে মই বাদ দিলোঁ আৰু চৌকাত নবনা গেছতে বনাওঁ অ', খাওঁ মায়ে বনাই বনালে গে', চৌকাত বনাই
অ', ইমাৰ্জেঞ্চিৰ কাৰণে থাকক আৰু এই, সেইটো কথা আৰু অ', তুমি হেৰিত গেছ অ', - অ', তুমি কি গেছত বনোৱানে, সেই হেৰিত বনোৱা, কি বুলি কয় এইটো
ইণ্ডাকশ্যনত নবনাও, নাই গেছতে গেছতে বনাও
অ', ‌ আৰু হেৰি তোমাৰ আশা সময়ত ইণ্ডাকশ্যনত বনাই নেকি?
নাই, খাওঁ মই ইণ্ডাকশ্যনত, নহয় আমাৰ ঘৰত আছে ইণ্ডাকশ্যনটো ইয়াত নাই, অ', শহুৰৰ ঘৰত নাই, আমাৰ মাহতে ইণ্ডাকশ্যন তাতে বনাই? তাতে ঘৰত অ', ইণ্ডাকশ্যন তাতে বনাও মই
অ',
আমাৰটো ভাল ন আমাৰ যে চব বাচন আহি যায় তাতে
অ', - অ',
অ', বেলেগ
মই এটা আনিম ৰবা, এটা লৈয়ে আহিম অ', বৰ দিগদাৰ নহ'লে তাৰমানে কি জানেনে? মোৰ অ', অকলে অকলে ছোৱালী মানুহ, অলপ দিগদাৰ হয় মই গেছটো আনি লাগিল কথাটো কৈছোঁ দিয়াচোন লগ প্ৰব্লেম হয় কিবা, ইণ্ডাকশ্যন হ'লে সেইবিলাক নাই কাৰেণ্টৰ বিল দিলে হয় গ'ল হয়নে নহয় মই আকৌ মাথা মাৰিব লাগে গেছতটো কেতিয়া দিব আৰু দিলেও মই ঠেলে হেৰি এখন গাড়ী লৈ যাব লাগে আনিব, চব মই কৰিব লাগে যে সেইকাৰণে ভেজাল পায়, ইণ্ডাকশ্যনটো আনি দিলে হয়', অ', লাইট লাইটৰ বিলটো দিলেই হৈ গ'ল হয়নে নহয়
অ ইণ্ডাকশ্যন, আৰু বেছি দাম নলয় দিয়া তিনি হাজাৰৰ তলতো পাই যাবা অ',
দামৰ কাৰণে নহয় ওচৰ এগৰাকী মানে লেডিজে মোক ভয় খুৱাই আছে এইবিলাক বোলে বহুত ভয় লগা বস্তু এই কাৰেণ্ট থাকে গতে হেৰি হ'ব হাই ভল্টেজ এনে তোমালোকে যদি ইউজ কৰিছা ময়ো পাৰিম ন
মোৰ, বা মোৰ ডাঙৰ বা জনী তেজপুৰত থাক দিয়াচোন তাইতো বহুত বছৰ হ'ল ইউজ কৰি থকা ইণ্ডাকশ্যন
অ',
প্ৰায় বহুত বছৰ হ'ল
অ', এই মোৰ লেডী এগৰাকী মই ভয় খাই গলো অ',
উম তাৰমানে আগতে বাচ বহাই দিবা তাৰ পিছত চুইছটো দিবা একো ভয় কৰিব লগা নাই প্ৰথম প্ৰথম মোৰো ভয় লাগিছিলে আমাৰ ঘৰত যেতি, এতিয়া ইণ্ডাকশ্যন আনিছোঁ, মই কৈছোঁ কেনেকে ইউজ কৰিছে মইতো নাজানোঁ আমাৰ ঘৰত প্ৰথমে আনিছে ন
সিহঁতে শিকাই দিয়ে ন?
অ', ইহঁতে কৈ দিয়ে এনেকে এনেকে অ', এইটো মানে কুইকলী ফ্ৰাই হয় কি তোমাক যদি ল' ফ্ৰেমত লাগে ল' ফ্ৰেমো আছে তাত চব চিষ্টেম থাকে তাতে দেখাই দিব এমাউনতো
অ এ হয় দিয়া মই আনিম এই গেছৰ এইবিলাক জামেলা কৰাতকে বহুত ভাল হয়।
বা যে চব বাচন যাতে আহে আৰু
অ তোমালোকৰ মাহিলী হেৰি কিমান? ল মানথলি বিল কিমান আহে নো বহুত বহুত আহে ন
এ লাইনৰ
লাইনৰ মানে ইডাকশচনটো ইউজ কৰিলে বহুত বিলা আহে নহ সেইকাৰণে সুধিছো
আমি বিল দিব লগা নহয় যে
অ হেৰি আছে ন আচ্ছা আচ্ছা অ গম পাইছো গম পাইছো অ গম পাইছো এ মই সেইটো কৰিম ৰবা নেক্সট মাহত লৈ আহিম আৰু দেখা যাওক
তুমি যিমান ইউজ কৰিবা সিমানে তোমাৰ বিল আহিব তুমি ইলিফ্ৰাই কৰিলে অ কুইকলি ফ্ৰাই কৰিলে তোমাৰ বেছি বিল নাহে
উম মই মানে দুটা বস্তু আনিম বুলি ভাবিছো এটা এইটো কথা এইটো তাৰমানে তোমাৰ কথা শুনি মোৰো অলপ সাহস বাঢ়িল আৰু তোমালোকে কৰি আছা ময়ও পাৰিম আৰু এটা মানে এটা হেৰি এ চি এটা এ এচি এটাই হলে হ'ব এই দুটাৰ মানে নেক্সট মাহত আনিম বুলি ভাবিছো আৰু এ তেনেকে এচিটো এনে মোৰ কাৰণে নহয় দেউতাৰ কাৰণে মোক নালাগে হ'ব আৰু এ সেইটো আৰু মই নাথাকোৱে ঘৰত দিয়া দিয়া ঠিক আছে